বহুত নমস্কাৰ বন্ধু! শুনিছানে?
হয় হয় শুনিছোঁ শুনিছোঁ শুনিছোঁ কৈছোঁ অ অ' আছোঁ ৰ'ব এনেই।
অ'।
আছিলোঁ আছিলোঁ এই মানে ভাত পানী খাই অলপমান জিৰণি দিছিলোঁ।
হয় হয় মই ভাত ভাত পানী খাই অলপ বাহিৰৰ পৰা আহিলোঁ।
অ' হয়, হয়।
আৰু গধূলি এতিয়া ওলাই যাম আৰু ক'ৰবাত।
অ' ঠিকে, ঠিকে অ'ঠিকেই।
বাকী অ' ভাল ভাল মানে গধূলি অলপ খোজকাঢ়ো বাৰু।
হয় হয় মনটো মানে পাতল হৈ থাকে ভাল লাগি থাকে।
ভাল লাগে, ভাল লাগে। বাকী বাকী আজি এটা মই বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ মানে সুধিব লগা আছিল মানে।
কোৱা, কোৱা।
এ মানে টি ভিৰ কথা আজি মনত পৰিলে আমি
আহ আহ অ' অ' ঠিক কথা দেখিছা। টিভি মানে আজিকালি মানে আজি একদম ভাল বিষয় মানে ভাল বিষয় এটা বাছি লৈছা। টেলিভিশ্যন টেলিভিশ্যন ঠিক কথা কৈছে।
ট ভি
অ' সৰু ভাষাত মানে টিভি বুলিও কোৱা হয়, ভাল কৈছা। টিভি মানে এটা বহুত গুৰুত্বপূৰ্ণ মানে আজি আমাৰ হেৰি হৈ পৰিছে কিন্তু? আজিৰ দিনত মানে যদি আমি চাব যাওঁ মানে ঊনৈশ পঁচিশ চনৰ পৰা ঊনৈশ সাতাইশ চনৰ ভিতৰত মানে টিভিটো মানে বনোৱা হৈছিল। এই তেতিয়াৰ দিনৰ পৰাই মানে ব্ৰিটিছৰ দিনৰ পৰাই মানে টিভিতটো সৰু সৰুকে মানে এতিয়া কিমান ডাঙৰ হৈ পৰিছে কিন্তু, টিভিটো দেখিছা, আগতে মানে
হয় আমি আগতে সৰুতে চাই থাকোতে বিলেক এন্ড হুৱাইট আছিলে। এই বিলেক এন্ড হুৱাইট টিভিত তোমাৰ এই বাকচ টাইত আছিল যে তোমাৰ
হয়, হয়, হয়, হয় শুনিছোঁ শুনিছোঁ মানে তাকে তাকে এই মানে এণ্টিনা লগাই ওপৰত। মানে অলপমান লৰাই দিব লাগে। অ' হয় হয় মানে আমি খেল বোলো বহুত চাইছিলো। কিন্তু খেল খুব চাইছিলোঁ।
খেল খুব চাইছিলো টিভি ত।
অ, হয়, হয়, হয় হয় তাৰে আগত মানে ৰেডিঅ' আছিল৷ কিন্তু যেতিয়া পৰা মানে টিভি মানে টেলিভিশ্যনটো ওলালে। তেতিয়াৰ পৰা মানে আমি মানে এই আৰু মনোৰঞ্জন হৈ গৈছিলে আমাৰ জীৱনটোত তেতিয়া আৰু লগতে হয়, হয়, হয় কোৱাচোন?
অ', কোৱা?
নাই, নাই, তাকে কৈ কৈ থাকা। এইেয়
অ, মানে তোমাৰ এন, এন, যি আছিল তুমি এণ্টিনা মানে ল'ৰাই দিব লাগে, যি
হয়, নিশ্চয় নিশ্চয় এই এণ্টিনা লৰাই লৰা আমি মানে আগতে মানে মামা ঘৰলৈ গৈছিলো। সেই মামা ঘৰত মানে এই এনেকুৱা এণ্টিনাৰ মানে, টেলিভিশন এটা আছিলে ভাল। এ, সৰু হৈ আছিলে বহুত, ডা- অ, সৰু হয়, এই এনেকে দিনা লৰাই লৰাই মানে খেলবোৰ উপভোগ কৰিছিলো। আৰু খেলেই হ'ওক বা আৰু কিবা- কিবি মানে চিনেমা মানে ছবি, এই আদি সকলো মানে উপভোগ কৰিছিলো। এই মহাভাৰত নামি আমি চাইছিলো। আৰু শক্তিমান বুলি এখন আছিল লে
যিমান আছিল জুনিয়ৰ যি আছিল।
অ, হয়, হয়, জিনিয়ৰ যি সেইবিলাক মানে সকলো মানে আমাৰ মই, বহুত ডাঙৰ, ধুনীয়া হৈ পৰিছিল কিন্তু।
হয়, টিভি কিন্তু তেতিয়া টিভি চাই ভাল লাগিছিল, মানে ব্লেক এণ্ড হোৱাইট হ'লে। মানে চব, এক হৈ কিনো আৰু তেতিয়া মানে কি হৈছিল, গাঁৱত আমাৰ মানে, গাঁৱত মানে, এটা বা
অ, হয়, হয়, হয় ঠিকে ঠিকে আমি মানে কি, এই অ, একগোট হৈ পেলাই মানে অকলে চাব গৈছিলো, এ সেনেকে মানে সেনোকে মানে, মিলি জুলি এইফালে চাহটো মানে আমেজে বেলেগ আছিল, এইটোৱে মানে
আমি মানে কি আমাৰ তেতিয়া সৰু থাকোতে মানে, টিভি সৰুতে মানে খেদিছিলে ডাঙৰ, গীতে বিচাব গ'লে? মানে সৰুতে, পঢ়িব লাগে। টভি চাব নিদিয়ে ৰাতি মানে।
নাই, নাই, থিকে কৈছা।
অ, সটো আৰু এতিয়া, এতিয়াতো টিভিতো, এই এতিয়াতো ই টিভি নাচায় মানুহ
অ, আজিকালি মানে টিভিতো, কম হৈ পৰিছে। যদিও চাই মানুহে কিছুমান, কিছুমান কিন্তু মোবাইলটোত মানে বেছি গুৰুত্ব দিয়ে। আৰু কাম-কাজে মানে এই মোবাইলতে আজিকালি চব পাই যায়। সেইকাৰণে অলপমান, টিভিটো অলপমান কমিছে।
কমিছে, কমিছে আজি, আজিকালি তোমাৰ আৰু এনড্ৰইড টিভি আহিছে।
হয়, হয় নিশ্চয় মোবাইলৰ লগত মানে সংযোগ কৰি পেলাই মানে সকলো উপভোগ কৰিব পাৰি।
অ, মবাইলৰ দ্বাৰা হৈ যায়, গুগলৰ পৰা, ইউটিউবৰ পৰা, চব টাত কানেকছন হৈ যায়।
ঠিক কথা, এই বুলি কওঁতে এটা মনত পৰিল, এই এখন অসমীয়া ছবি আছে দিয়া, তুমি চাই চানে নাই গম নাপাওঁ। এই ৰাজেশ বৰঞাৰ পৰিচালনা কৰা, মানে এখন দূৰ-ৰ্দশন বুলি এখন আছিলে নহয় বুজিছানে। দূৰদৰ্শন এখন অসমীয়া চলচিত্ৰ আছিলে। এই অসম, নাই নাই চলচিত্ৰ মানে হেৰি এ ছবি আছিলে, ভাল মানে আমি চিনেমা হলত চাবলৈ গৈছিলোঁ। কিন্তু সেইখন মানে এই মানে দূৰদৰ্শনৰ ওপৰত মানে ইমান ধুনীয়াকে দেখায়। য'ত মানে কি হয় এই টিভি এটা টেলিভিশ্যন আনাৰ লগে লগে মানুহ বিলাক মানে নিজৰ ব্যস্ততা এৰি ফেলে হয়নে মনত পৰিছে ন?
হয় হয় আৰু তোমাৰ এইটো হেৰিটো এইটো হেৰিটো দেখাইছে। নতুনকে যে ওলাইছে চোপা চুপি। অ', প্ৰথম পাৰ্টটোত দেখাইছে, কিন্তু তেতিয়াও দেখাইছে, মানে তেতিয়া অ', তেতিয়াও দেখিছে এই হেৰিটো
অ', মানে কি আৰু ঠিকেই।
এতিয়াতো ডাঙৰ, এতিয়াতো এল ই ডি আহি গ'ল।
অ', এল ই ডি টিভি এইবিলাক মানে আহি গ'ল মানে তাতে মানে সেই মানে মানে ই কি মা ওচৰ চুবুৰীয়া মানুহ মানে নিজৰ কাম কাজ এৰিফালে টিভিটো চোৱা যোৱা সেইটো মানে এটা এই মানে সেই বেয়া অভ্যাস এটা মানে প্ৰকাশ কৰিছিলে আৰু তাতে। আৰু হৈছিলো যিহেতু আমি মানে কি আৰু নিজৰ পঢ়া এৰি ফালে যে এতিয়া আমি চাবলৈ গৈছিলো এই অমুকৰ ঘৰত টিভি। ওলাই, সেইটো মানে অমান বেয়া অভ্যাসো হৈছিলে আমাৰ কিন্তু তথাপিও তাৰে মাজতে আমি যিটো মানে মানে আৱদ্ধ কৰি ৰাখিছিলোঁ আৰু।
হয় হয় আৰু টিভিত মানে কি তোমাৰ যে ব্লেক এণ্ড হোৱাইট গ'ল তাৰে পিছত আহিল কালাৰিং কালাৰিং তিভি আহিল।
নিশ্চয়, হয় হয়।
এই তেতিয়া ব্লেক এণ্ড হোৱাইটৰ দৰে খালি কালাৰিং আৰু তোমাৰ টিভিটো, ৰঙী ৰঙীন টিভি।
নি ৰঙীন টিভি তাৰ পিছত মানে ৰঙীন টিভি ওলোৱা হ'ল লাহে লাহে, সৰু টিভি আছিলে।
হয় হয় এ ৰঙী, ৰঙীন টিভি কিন্তু ৰঙীন টিভিত তেতিয়া হেৰি ডিচটো বহুত চলাইছিলে ডিচ যি আছে তোমাৰ।
হয়, হয়, হয়।
আছিলে টাটাচ টাটাচকাই আগতেতো টাটাচকাই সেইতো বেছি আছিল তোমাৰ।
ঠিকেই ঠিকেই, মানে ঘৰে ঘৰে আজিকালি আগতে চাবলৈ পাইছিলো টাটাচকাই এইবিলাকসমূহ।
হয় আৰু তোমাৰ মই মানে ডাব্লিউ, ডব্লিউ খোপ চাইছিলো মানে যি মাল্লা যি
মোৰ মানে এতিয়াও, মানে কেতিয়াবা দিলে মই চাও মানে এই সং মানে সামাজিক মাধ জৰিয়তে মানে মই কেতিয়াবা কেতিয়াবা মানে চাও মানে আজি কি হ'ল বোলো, এই সেনেকে মানে আমাৰ মানে সেই আৰু মানে সেই আৰু সৰু জীৱনটো মানে কতাইছিলো আৰু মানে বহুত স্মৃতি আছে।
ক অ ডাব্লউ ডাব্লিউ ইউ বুলি কয়, কিন্তু কি অসমীয়াত বা কি বুলি কয়? মাল্লাজিজ বুলি কয় নেকি? অ', মাল্লা যুদ্ধ বুলি কয়, কিবা কয় অ'। মানে সেইটো খেলা কিন্তু চাইছিলোঁ বহুত চাইছিলোঁ টিভিত।
ঠিক ঠিক ঠিক, চাইছিলোঁ মানে মানে প্ৰায়কে চাইছিলোঁ, মানে টিভিত যেতিয়া মানে হয় হয়, বিদ্যালয়ৰ পৰা আহি পেলাই, মানে ভাত পানী খাই পেলাই মানে, ডাইৰেক্ট মানে, টিভিৰ মানে চুইচটো দিবলৈ যাওঁ। তেতিয়া মানে সেইখনকে ওলাইছিলো।
হয়, মানে তোমাৰ এই গধূলি গধূলি দিয়ে সাতটা চাৰে চাৰে ছয়টা সাততা মানত, তেতিয়া দিয়ে। আৰু তেতিয়া মানে বিহু হেৰি ওলাইছিল কিন্তু, চিনেমা তিনেমাও দিছিল তেতিয়া, এতিয়াতো মানুহটো টিভিততো চিনেমা নাচায়েই এতিয়া।
অ', এতিয়াতো নাচাই এতিয়া, অকল মানে মোবাইলতে মানে চব হৈ পৰিছে। মোবাইলটো এতিয়া টভি হৈ পৰিছে, চব হৈ পৰিছে মানে।
হয়, এই এতিয়াতো টিভিত নাচায়, এতিয়া চব মোবাইলতে। আগতেটো টিভিত ছোৱা গৈছে।
হয় হয় হয়, আজিকালি মানে মানে কি টিভিৰ দামো বহুত বাঢ়ি গৈছে, মানে এতিয়া চাবলৈ গ'লে, এতিয়া ভাল এটা টিভি ল'ৰ কাৰণে তুমি এতিয়া পোন্ধৰ হাজাৰৰ ল'ব লাগিব, হয়।
হয়।
নাই, একদম ভাল যদি তুমি টিভি ল'ব যোৱা, আপোনাৰ মানে পোন্ধৰ হাজাৰ টকা এটা লাগিব, আগৰ দিনত ইমান নাছিলে, ইমান মানে কম দাম আছি ছিলে, অতি সোনকালে পাইছিলোঁ কিন্তু আজিৰ দিনত এটা মানুহে তাৰ মানে দৰিদ্ৰ মানুহে যদি ক'বলৈ যাওঁ, এটা মানে চিন্তা কাৰণ হৈ পৰিব, যে এই টিভিটো অলপ ইমান মানে পোন্ধৰ হাজাৰ মানে খৰচ কৰিবৰ কাৰণে ইমান মন নহব। সেইটো মানে এটা কাৰণ আৰু, মানে আজিকালি মানে যিহেতু মূল্য বৃদ্ধি হৈছে চবতে, এই মানে টিভিটোও এটা মানে মূল্য বৃদ্ধি হৈ পৰিছে কিন্তু। মানে ডাঙৰ ডাঙৰ টিভিউ ওলাই, কিন্তু ইমানমান ডাঙৰ ডাঙৰ দাম কয়, মানে সেয়াই আৰু।
হয়, আমাৰতো এতিয়া টি ভি বিলাকত দাম আছে, বহুত দাম আছে। এতিয়া মোটামুটি ত্ৰিশ চল্লিশ হাজাৰ হৈ যায়।
অ', হয় হয়, নিশ্চয় মানে বহুত ডাঙৰ, নাই নাই নাই, কমিছে কমিছে। কিনা বিলাকে তাৰমানে, হয় হয়। হয় হয় হয়, এতিয়াতো যিহেতু ফুটবল বিশ্বকাপ চলি আছে, মানে তেওঁলোকৰ মানে টিভিটো এতিয়া ভাল
অ', ডাঙৰ, হয় হয়, ডাঙৰ স্কিন লাগে অলপ।
হয় হয়, ডাঙৰ মানে এই আৰু অ', ডাঙৰ স্ক্ৰীণসমূহ চালত মানে ভাল লাগে তেতিয়া। মানে ডাঙৰ ডাঙৰ দেখা পাই, এই সেয়ে দিয়ক। মানে টিভিটো থকাৰ লগে লগে এটা মানে আমাৰ নিচিনা বন্ধু হৈ পৰিছিল আৰু, যেতিয়া আমি ঘৰত অকলে থাকো।
মা দেউতা কোনো নাথাকে, বা দাদা ভন্টি কোনো নাথাকে। সেই তেনেকুৱা মানে টিভিটো আমি অকলশৰীয়া অনুভৱ কৰা নাছিলো কিন্তু, টিভিও এটা মানে মোৰ লগত আছে সদায়। এই সেনেকুৱা মানে মই কেতিয়াবা অনুভৱ কৰিছিলো কিন্তু, নে মোৰ লগৰ হিচাপে আছে। মোৰ বন্ধু হিচাপে আছে এই টিভিটো। মানে দুজনে মিলি একেলগে আছোঁ, এই সেনেকুৱা মানে অনুভৱ হৈছিল সেইটো। টিভিটো মানে, এই বহুত স্মৃতি জড়িত হৈ আছে আৰু মোৰ লগত।
টিভি দেখাত, মানে টিভি টো তেতিয়া ভাল আৰু, সৰুকালৰ টিভি যেতিয়া চাইছিলোঁ। তেতিয়া বহুত হেৰি হৈছিল স্মৃতি আছে, এতিয়া বাৰু আৰু এতিয়া আৰু চব পায়, মোবাইলতেই পায়।
হয় হয় এতিয়াতো মানে মোবাইলটোৱে মানে মানুহৰ এট প্ৰধান মানে এইও বোইছে প্ৰধান মানে অস্ত্ৰৰ নিচিনা হৈ পৰিছে আৰু মোবাইলটো হয় নে নহয়?
মোবাইলৰ পিছত বা কি আহে এইবাৰ।
হয় এইটোৱেত এ এনেকুৱা তলনবিলাক আছে মানে টিভিটো আমি মানে পাহৰিব নালাগে আৰু।
নালাগে অ।
ইমান পুৰণি এটা বস্তু হয় আৰু মানুহ আজিকালি কিছুমানে দেখ কিছুমানে মানে টিভিবোৰ মানে একদম পেলাই পেলাই দিয়ে, এইট টো কৰিব নালাগে কিন্তু মানে ইমান পুৰণা বস্তু মানে ধুনীয়াকে ধুনীয়াকে ৰাখি থব লাগে।
ৰাখি থব লাগে স্মৃতি হিচাবত। ঠি ঠিকেই আৰু দিয়াত দিয়াতে আজি আজি ৰাখিছো বাৰু। ভালে লাগিল টি ভিৰ কথা কৈ।
চনা কৰি ভাল লাগিল বোলো। মানে পুৰণি স্মৃতিবোৰ মনত পৰি গ'ল তাকে ভাল লাগিল তোমোৰ লগত কথা পাতি হয়, হয় হয়। ঠিক আছে দিয়া ভালে অ অ।